নমস্কাৰ
অ নমস্কাৰ অ
আপুনি ব্যস্ত আছে নেকি?
অ মই ব্যস্ত নাই দিয়ক আপুনি কিবা ক'ব বিচাৰিছে যাতে ক'ব পাৰে।
হয় মই মানে আপোনাৰ পৰা মানে পশুপালনৰ বিষয়ে অলপ জানিব বিচাৰিছিলো। আপুনি মোক জনাব পাৰিবনে?
মই পশুপালনৰ বিষয়ে অলপ আমাৰ ঠাইত অসমত পশুপালন কৰা হয় কাৰণে মই অলপ চলপ জানো আৰু পশুপালনৰ বিষয়ে অ পশুপালন হৈছে আমাৰ উম উম কয় কৈ আছো উম পশুপালন হৈছে আমাৰ ঘৰৰ কৰা আহ জীৱ জন্তু সকলক ঘৰতে পোষন পোষণ দিয়া সেই এইটোকে পশুপালন বুলি কোৱা হয় আমাৰ অসমীয়া সং অসমীয়া জাতিয়ে নিজৰ জীৱিকা নিৰ্বাহৰ বাবে পশুপালন কৰে তেওঁলোকে আহ ঘৰুৱা
মানুহৰ এটা উপাৰ্জনৰ পদ হয়
উ হয় হয় হয় আপুনি ঠিকে কৈছে আমাৰ উপাৰ্জনৰ পথ হয় অ ক যেনেকৈ গৰু, ছাগলী, কুকুৰা আদি পশুপালন কৰে আমাৰ, আ গাও অঞ্চলৰ মানুহ বিলাক মানুহে উম আপোনালোকৰ তাত পশুপালন কৰে নে?
হয় হয় আমাৰ ইয়াতো পশুপালন কৰে।
উম হয় আপোনালোকৰ তাত আপোনালোকৰ আপোনালোকৰ ঠাইত পশুপালন কেনেকৈ কৰে কওকচোন
হয় আমাৰ ইয়াত পশুপালনতো ধৰক কিছুমানে ঘৰতো কৰে ধৰক বা যিটো আমি কুকুৰে পালন কৰে হাঁহ এইবিলাকো ঘৰতে পালন কৰা হয় অ বা আৰু এ হয় ব্ৰইলাৰ বা লেয়াৰ এইবিলাকতো মানুহে অ ফাৰ্ম খুলি পেলাই কৰে এইবিলাকৰ পালন
উম হয়
অ আপুনি আৰু অ যদি আৰু পশুপালনৰ বিষয়ে জানে আপুনি অলপ ক'ব পাৰিবনে
অ মই আমাৰ যেনেকৈ কলো মই গৰু আমাৰ অসমীয়া মানুহ বিলাকে আমাৰ ঠাইত গৰু পালন কৰা হয় জৰ গৰুৱে আমাক গাখীৰ আদি দিয়ে কাৰণে আমাৰ গৰু পালন কৰা হয় সেই গৰু গৰুটো পালন কৰাতে আমাৰ এটা গোহালি ঘৰ সজোৱা হয় য'ত গৰুটোৱে ৰাতি থাকে আহ সেই গোহালি ঘৰতে গৰুটোৰ কাৰণে আহ প্ৰয়োজন আহ তেওঁৰ ঘাঁ আদি আহ তেওঁক আহ খাবলগীয়া বহুত বস্তু দিয়া হয়।
অ গায়ৰ মানে গৰুৰো আছে মানে যিটো মানে ধৰক এতিয়া গাই গৰুৱে আমাক গাখীৰ দিয়ে। গাইগৰুটো আমাৰ গাখীৰৰ বাবে আটাইতকৈ প্ৰয়োজনীয়। হয় ধৰক তেনেদৰে বলধ গৰু আছে বলধ গৰু আমাৰ বলধ গৰুৰে আমাৰ হাল বোৱা হয় তেনেকুৱা।
উম-উম হয়-হয় আহ গৰুৰ গোবৰ গোবৰ আদি যোগেৰে আমাৰ অসমীয়া মানুহে বা আমাৰ ঠাইৰ মানুহবিলাকে বহুত টকা-পইচা উপাৰ্জন কৰে।
হয় এ গৰু গোবৰটো আমাৰ পচন সাৰ হয় বাৰু মানে খেতি দিবলৈ তেনেকুৱা সিহঁত তাতো প্ৰয়োজন আমাক
উম-উম অত্য় প্ৰয়োজন আমাৰ ঠাইত আৰু কুকুৰা পালন কৰা হয়। কুকুৰা চৰে আপুনি দেখিছেনে? উম
আপুনি মোক কুকুৰা মানে কুকুৰা কেনেকৈ পালন কৰে অলপ কব পাৰিবনে?
উম-উম-উম, কম-কম অ আমাৰ ঠাইত কুকুৰা পালন কৰিবৰ কাৰণে কুকুৰাসকলৰ থাকিবৰ কাৰণে এটা আৱাস ঘৰ বনোৱা হয়। যত কুকুৰা সকলে আহ ৰাতি কটায়। কটাই সেই আহ যেতিয়া ৰাতিপুৱা কুকুৰা চৰায়-মেলাই কে যেতিয়া আৱাসৰ ঘৰৰ পৰা বাহিৰত ওলাই আহে তেতিয়া ঘৰৰ মানুহ আমাৰ ঠাইত ঘৰৰ মানুহবিলাকে তেওঁলোকক আহা-আহাৰ যেনেকৈ চাউল, ধান আদি অ খাবলৈ দিয়ে। সেই-সেই যোগান ধৰে উম হয়-হয় এনেকৈ যোগান ধৰে। ধৰা হয় যে একদম কুকুৰাৰো মতা আৰু মাইকী দুজাত আছে। সেই কুকুৰা ম-মতা আৰু মাইকী দুজাকে খোৱা মাইকী যাতে কণী পাৰে যিয়ে আমাৰ পশু যিয়ে যোন ঘৰ মানুহৰ কুকুৰা চৰাই থাকে অ ক চৰে থাকে সেই সকলে তেওঁলোকে তাৰ জৰিয়তে পইচা অৰ্জন কৰে হয়।
কণীৰ পৰা মানে কণী বেছিও মানুহে উপাৰ্জন কৰে।
উম-উম, হয়-হয় তেওঁলোকে সেনেকৈ জীৱিকা নিৰ্বাহ
হয়
উম হয় আপোনালোকৰ ঠাইত অ কুকুৰা চৰে পোহেনে?
হয়-হয় আমাৰ ইয়াতো কুকুৰাযোৰা মানে পালন কৰে এইটো পোহে আহ কুকুৰা বেছি মানে মানুহে কুকুৰা-কুকুৰা বেছিকেও পুহি পেলাই তাৰ পৰাও টকা উপাৰ্জন কৰে মানুহে মানুহৰ প্ৰয়োজনত মানে ধৰক সেইটো বিক্ৰী কৰি পেলাই মান মানুহে তাৰ পৰা টকা উপাৰ্জন কৰি লয়।
উম হয়-হয়-হয়
অ আপোনাৰ আৰু মানে ক'ব পাৰিবনে পশুপালনৰ ধৰক আৰুটো আছে বহুত মানুহ মানুহে বহুত আহ ধৰণৰ পশুপালন কৰে
উম! হয়-হয় অ আমাৰ মানুহে গৰু, ছাগলীৰ বাহিৰে গৰু পালন কৰে অ ছাগলীও পালন কৰে আৰু তাৰ বাহিৰে মহ-মহ মহৰ মহ' পালন কৰা হয় যাৰ গাখীৰটো আমাৰ অ সমাজৰ মানুহে বিক্ৰী কৰি বহুত পইচা উপাৰ্জন। কৰে ম' পালন কৰেহে যেনেকৈ গৰু পালন কৰা হয়। মৌ পালন কৰা হয় আৰু আহ ছাগলী পালন কৰে আহ ছাগলীকো খৰ আবাক ঘৰ এটা দিয়ে। তেওঁলোকৰ বাবে যাতে তেওঁলোকক ৰাতি কোনোনো বাহিৰা আক্ৰমণ কৰি মৃত্যু বৰণ মৃত্য কৰিব মাৰিব নোৱাৰে। তেনেকুৱা তেওঁলোক ঘৰ সাজি দিয়ে সি দি সাজি দি দিয়ে আৰু সেনে ছাগলী পালন কৰে।
হয় ছাগলী পালনৰো। বহুত পদ্ধতি আছে মানুহে বহুত ধৰণৰ ছাগলীও পালন কৰে বা পোহে
উম হয়। আপোনালোকৰ ঠাইত ঠাইত কেনেকুৱা ছাগলী পালন কৰে কবচোন
হয় আমাৰ ইয়াতো ছাগলী ধৰক তেনেকুৱাকে মানে ইমান আহা নাই বাৰু মইো ইমান খিনি ছাগলীৰ বিষয়ে ইমান খিনি নাজানো তথাপি মানে ধৰ ধৰক অ দেখিছো আৰু মানুহে ধৰক এই যিবিলাক বেপাৰী আহে তেওঁলোকে ছাগলীবোৰ মানে আহ কিনি নিয়ে নি পেলাই আৰু ধৰক বেলেগত বেচি বা ঘৰত তেনেকুৱাকে নে ফাৰ্ম বা ধৰ এনেকুৱা যি এ কিছুমানে ছাগলী ফাৰ্ম খুলে নহয় বা ছাগলী পুহে বহুত বহুত বহুত চাগলী আনি কেনে মানে একেলগে। নেকৈ তেনেকুৱা দেখা নাই কিন্তু। মানে এনেই আৰু ধৰক বেপাৰী বিলাক দেখিছো অ বেলেগৰ পৰা ধৰক কম দামত কিনি নি পেলাই মানে বেছি দামত বেচে তেনেকুৱা
উম উম উম উম আমাৰ চাগল ছাগলীৰ এজাত হৈছে ভেৰা ছাগলী আপুনি দেখিছেনে?
হয় ভেডা ছাগলী দিছে ভেডা ছাগলী নুমে নোমতো মানুহৰ মানে হয়তো এটা মানে প্ৰয়োজনীয় বস্তু হয় ভেড়া ছাগলীৰ নোমটো
উম উম যাৰ জৰিয়তে উঊন কাপোৰ তৈয়াৰ কৰি মানুহে জীৱিকা নিৰ্বাহ কৰে উম হয়।
বা এইটো আৰু এটা আৰু এটা আছে ৰাম ছাগলী এইটো সেইটোত ত সেইটো ছাগলীও বহুত ধুনীয়া হয় বা সেইটো ছাগলীও ভাল হয় দেখিবলৈ বহুত ডাঙৰ হয়।
উম হয় হয় পশুপালনৰ জৰিয়তে মানুহে জীৱিকাও নিৰ্বাহ কৰে। আৰু মানুহে আহাৰত তাৰ পশুৰ জৰিয়তে আহাৰৰ খাদ্য হিচাপে
হয় হয় কুকুৰাৰ মাংসটো খাই ধৰক বা ক কুকুৰা কণী বা হাঁহৰ মাংস হাঁহৰ কণী ছাগলীও খায় মানুহে
উম উম খাই খায়।
মানুহৰ মে পশুপালনৰ জৰিয়তে মানুহে বহুত মানে লাভ জনক হ'ব পাৰে মানে ধৰক আহ গাও অঞ্চলৰ মানুহৰো আটাইতকৈ প্ৰয়োজনীয় এইবিলাক পশুপালন কৰাতো এইটো এটা মানুহৰ মানে পথৰ এইটো এটা পথ আৰু উপাৰ্জনৰ মানুহৰ
অসমীয়া সংস্কৃতিৰ আগৰ পৰাই যাতে পশুপালন কৰি আহিছে। সেইকাৰণে আমাৰ অসমীয়াৰ এইটো এটা গৌৰৱৰ নিচিনা আৰু
হয় হয় যোনটো অসমীয়াৰ বাবে গৌৰৱ হৈ যাই পশুপালন কৰিছে ধৰক আপুনি আৰু নে পশু পালনৰ বিষয়ে আৰু যদি মানে আপোনাৰ মানে অলপ আৰু যদি জানে আপুনি অলপ কব। যদি মানে আপোনাৰ আপুনি যিখিনি জানে আৰু সেইখি এনে অলপমান কৈ দিলে হ'ব।
হ'ব মই জনামতে আমাৰ অসমীয়া আগৰ, আহ আ ককা আইতাসকলে আগৰ প্ৰজন্মসকলে ঘৰ তে পশুপালন কৰি কিনে তেওঁলোকে জীৱিকা নিৰ্বাহ কৰাইছিল। তেওঁলোকে অ বহুতো হাঁহ কুকুৰা চনিয়া কুকুৰা আদি। পশুপালন কৰিছিল, কৰি কে কৰি কিনে তেওঁলোকে উ তেওঁলোকৰ সেই টাইমত সেই টাইমত তেওঁলোকে নিজৰ পেট পোষণ দিছিল বুলি মই নাই জ জানা গৈছে আৰু।
আগৰ পৰাই পশুপালনটো চলি আহিছে, মানে ধৰক আগৰে আমাৰ ধৰক মানে ঘৰৰ মানুহে হওঁক বা আগৰ মানুহে মানে পশুপালনৰ জৰিয়তে বহুত জীৱিকা মানে নিৰ্ভৰ কৰিছিল আৰু।
উম উম উম পশুপালন আমাৰ পশুপালনৰ জৰিয়তে আমাৰ আহ যিবিলাক প শু আমাৰ, হেৰি হে নোহোৱা হৈ যাব ধৰিছে। পশুপালনৰ জৰিয়তে সেইবোৰ পশু আমাৰ এতিয়াও আছে আৰু মানে।
মানে এতিয়াটো ধৰক আপুনি অ এই পশুপালনতটো আগৰ আগৰ নিচিনা নাই বাৰু মানে বহুত কমি আহিছে মানে ধৰক কিছুমান গাওঁ অঞ্চলত হে আমি মানে পশুপালনতটো কৰিবলৈ মানে কৰাতটো দেখা পা পাওঁ মানে, ধৰক আজিকালিতো বহুত মানুহে তহ ধৰক বেলেগ কামৰ লগতে ব্যস্ত হৈ পৰিছে কাৰণ পশুপালনতটো ইমান গুৰুত্ব নি দিয়ে মানুহে তথাপি মানে কিছুমানৰ মানে কিছুমানেহে কৰে কিছুমানৰ হেৰিত মানে ঘৰে সে দেখা পওঁ বা ধৰক এই গাহৰি পালন কৰা কিছুমানৰ ঘৰতে হয়, ধৰক ছাগলী ছাগলী বা গৰু তো বাৰু থাকেই বহুতৰ ঘৰত মানে প্ৰায় ভাগ মানুহৰ ঘৰতে গৰুতো থা কে গৰু, হাঁহ, কুকুৰা, ছাগলী এইবিলাক থাকেই। তাৰে ধৰক গাহৰি পালন এইবিলাক আকৌ মানুহৰ আজিকালি মানুহৰ ঘৰত অকমান মানে কমকৈ দেখা যায় আৰু।
অ হয় হয়। আজিকালি মানুহে যেতিয়া আধুনিক যুগত আহিছে অহাৰ লগে লগে পশুপালনটো কমিছে কিন্তু বহুতো মানুহে এতিয়া আধুনিক পদ্ধতি ব্যৱহাৰ পদ্ধতি ব্যৱহাৰ কৰি উম পশুপালন কৰিছে উম আৰু যাতে আমাৰ কোনো পশু যাতে দুুনীয়াৰ পৰা নহ পৃথিৱীৰ পৰা নোহোৱা হয় ন নাযায়, সেনেকৈ পশুটো জীয়াই থাকিব লাগে বুলি।
বহুত মানে সহজ হৈ পৰিছে ন, কাৰণ পশুপালন কৰাতো কাৰণ পশুৰ খাদ্য ধৰক পশুপালন অ যিবিলাক যিবিলাক খাদ্য লাগে আৰু। এইবিলাকতো আজিকালি মানে মানুহে সহজতে পায় আগৰ মানে আগৰ বিলেগতকৈ আৰু এতিয়া বহুত সহজ হৈ পৰিছে।
উম উম হয় হয়। আজি মই বহুত কথা গম পালো আপোনাৰ পৰা পশুপালনৰ বিষয়ে যিবোৰ মই জনা নাছিলো।
হয় হয় ঠিক আছে, ধন্যবাদ। মই আপোনাৰ পৰা এই এইখিনি জানিব পাৰি বহুত ধন্য হৈছোঁ।
উম উম ধন্যবাদ।